হেল্ল'
হেল্ল'
হেল্ল' অ', শুন আছে শুনি পাইছে না
হয়, শুনিছো আপুনি শুনিছেনে
ময়ো, শুনিছো আপোনাৰ খবৰ ভালনে?
হয়, হয়, ভাল আপোনাৰ?
মোৰো ভাল হয়
হয়,
আপুনি কি কৰি আছে?
এতিয়া, এতিয়া মানে, এইটো টাইমত মানে মই এনেই আছো অ', হয়, আপুনি কি কৰি আছে?
মই অলপ খানা বনাই আছো
হয়, হয়,
আপুনি? ৰাতিপুৱাৰ পৰা কি, কি, কৰে ডেইলী লাইফত
আপুনি অপ জনাই দিবচোন
হয়, হয়, হয়, মইতো ৰাতিপুৱা পাঁচটামান বজাত তেনেকৈ খাৰ পাই উঠো মানে অ', তাৰ পিছত মই অলপ ফুৰিব যাওঁ বাহিৰলে ওলাই যাওঁ তেনেকে আৰু বাহিৰৰ পৰা আহি অলপ মানে হাত মুখ ধুই তেনেকৈ ফ্ৰেছ হৈ লওঁ তাৰপিছত অ', ৰাতিপুৱাৰ ম ৰাতিপুৱাৰ মানে তেনেকে ব্ৰেকফাষ্টৰ যোগাৰ কৰো তাৰিছত, ব্ৰেকাষ্ট কৰি উঠি অলপ মানে পঢ়া টেবুলতো আৰু তাৰ পিছত মানে, মই এতিয়া বৰ্তমান শিক্ষকতা কৰি আছো স্কুললৈ যাব হয়গে মানে, তেনে ন ন নহয় এই থাৰ্টি মান তে স্কুলত গৈ মানে ক্লাছ কৰোঁ ল'ৰা ছোৱালী বিলাকক আৰু এ স্কুল টু থাৰ্টি মানত তেনেকেই শেষ হৈগৈ শেষ হোৱাৰ পিছত ঘৰত আহি আকৌ তেনেকে ৰেষ্ট লওঁ ৰেষ্ট লোৱাৰ পিছত আৰু ৰাতি মানে তেনেকে শুই উঠি অ, ৰাতি ডিনাৰ কৰো, ডিনাৰ কৰি আকৌ তেনেকে মানে অলপ টাইম পঢ়ো কিবা অলপ বেলেগ কিতাপ থ বাহিৰা কিতাপ বিলাক তেনেকে পঢ়ো আৰু, আৰু কেতিয়াবা নিউজ পেপাৰ পঢ়ো বা কাগজ পঢো তেনেকে মানে মোৰ দিনটো কট আপোনাৰটো জনাব নেকি আপুনি কি কৰি থাকে?
হয়, হয় ময়ো ৰাতিপুৱা পাঁচ মানতে উঠো, উঠি কেনে মই অলপ ওচৰতে ৰাস্তাত অলপ এক্সাৰচাইজ কৰোঁ বা কেতিয়াবা ফুৰোঁ বুলোঁ অ, আৰু অলপ য়োগা কৰো, আৰু বেছিকৈ ভালকে নাজ জানো যয়োগা কৰিবলৈও যিখিনি অলপ সুৰা জানো ইটো কৰোঁ মানে আৰু আহি কেনে অলপ। গা ধুওঁ, গা ধুই কিনে অলপ নাস্তা কৰোঁ। তাৰ পিছত অফিচলৈ ওলাই যাওঁ। দিনটো অফিচৰ কাম কৰি কিনে আৰু ধূলি পাঁচট মানত ঘৰলৈ গুচি আহোঁ। গুচি আহি কেনে অলপ উ আহ গা, পা, ধুই কেনে চাহ খাই অলপ ৰেষ্ট লওঁ আৰু। তাৰছৌ ৰা ৰাতি দহটামানত ভাত খাইকনে শুই যাওঁ। এইটোৱে মোৰ ডেইলী লাইফত অ, আৰু আপুনি কৈছিল আপুনি শিক্ষক, শিক্ষক কৰে।
হয়।
হয়, আ, আজি আজিকালি শিক্ষক হ'ব লাগিলে কি, কি, কৰিব লাগে, কেনেকৈ কৰিব লাগে অলপ জনাব পাৰিব নেকি।
হয়, হয় মইতো এতিয়া মানে চৰকাৰী শিক্ষক নহয় মানে। বক্তিগত শ্ষ স্কুলত কাম কৰি আছো মানে মই তেনেকৈ। মানে চৰকাৰী শিক্ষক ব, হলেতটো আজিকালি মানে বহুত কটা কৰ্চ কৰিব লগা হয়। ল, ল, আৰু মান তেনে হলে, হলে। পি এট লাগিব, তেনেকৈ আৰু ব্যক্তিগত, ব্যক্তিগত স্কুলত বিদ্যালয়ত কৰিবলৈ হ'লে আমাক ডিগ্ৰী, কমপ্ট হলে হৈ যায় মানে তেনেকে হয়।
তেনেহ'লে আপুনি শ্ষ শিক্ষক হ'বলৈ চৰকাৰী, শিক্ষক হ'বলৈ বহুত ইচ্ছা আৰ ন, হয়য় ন।
হয়, হয়, ইচ্ছা আছে বাৰু তেনেকে মানে প্ৰয়াস কৰি আছো, এতিয়া পিছত পিছলে কি হয়, সেইটো পিছলে জানিম আৰু কেনেকুৱা হ'ব তেনে অ', অ'। জনাব নেকি আপোনাৰ?
আমাৰ অফিচটোতো গুৱাহাটীত আছে। ডেইৰী ডেভলপমি, ডেভলপমেণ্ট বুলি কয়। ভেটেনাৰীৰ আণ্ডাৰত তাতে কাম কৰোঁ।
হয়।
বেছি পাৰ্চনেল ডিটেইলছো ওলাব নোৱাৰিম।
হয়, হয়, হয়।
আহ আৰু আপুনি লাইফত কি, কি কৰি ভাল পায় সেইটো অলপ জনাব পাৰিব নেকি।
হয়, হয়। মই বেছিভাগ মানে তেনেকে কিতাপ পঢ়ি ভাল পাওঁ আৰু মই খেলা খেলিও ভাল পাওঁ মানে তেনেকে মই স্পৰ্টচ পাৰ্চন হয় চ' মই মানে দৌৰিব তেনেকুৱা মানে, যিবিলাক খেল আছে বাহিৰত খেলিব পৰা তেনেকুৱা খেল বিলাক খেলো আৰু মানে, কেতিয়াবা এনে থাকিলে গান শুনি ভাল পাওঁ আৰু সাধু সাধু শুনি ভাল পাওঁ আৰু তেনেকে মোবাইলত ড্ৰামা বা তেনেকুৱা চাই পিনে ভাল পাওঁ আৰু আপুনি জনাব নেকি আপুনি মানে, কি কৰি ভাল পায় আপোনাৰ হবি
মোৰতো হবি গেলা ম মইো ফুটবল খেলো অলপ অলপ গধূলি কেতিয়াবা টাইম পালে বেছি টাইম নাপাওঁ হ'লেও কেতিয়াবা গাঁৱৰ লগৰ লগত ফ্ৰেণ্ডৰ লগত এনেকুৱা খেলোঁ আৰু
হয়, হয়, হয়,
আৰু অলপ মোৰ বেছিকৈ মই জাৰ্ণি ভাল পাওঁ মানে ফুৰিবলৈ যাবলৈ ভাল পাওঁ কেতিয়াবা টাইম পালে মানে এ চছেটাৰ্ডে চানডে বা কেতিয়াবা বন্ধ থাকিলে মই অলপ ফুৰিবলৈ যাওঁত আমাৰ ওচৰতে আছে যেনেকুৱা দাৰাগাও
হয়, শুনিছো ম অভয়াৰন হয়
হয়, হয়, তাতে মানা চকী বুলি আছে বেলেগ এটা পিকনিক স্পট হয় য'ত ভূটানৰ পাহাৰ লাগি থাকে তাতে ভূটানৰ পৰা এক একদম ক্ৰিষ্টেল গিয়াৰ পানী আহে মানে ঠাণ্ডা একদম তাতে মানে ইতিয়া আ ব গৰম ন ইতিয়াটো গৰমৰ কাৰণে বহুত মানুহ ইয়াত তাতে ফ্ৰেছ হ'বৰ কাৰণে বা নিজকে অলপ শান্ত ৰাখিব কাৰণে ফুৰিবলৈ যায় বা এনজয় কৰিবলৈ যায় তাতে মানে, বহুত ধুনীয়া জোগা না তাতে আৰু কিছুমানে পিকনিক খাব যায়
হয়,
ৰিলচ বনাব যায়, আৰু ফটো চটো তুলিব যায় আৰু এতিয়া
হয়, হয়
আপুনিও গৈ পাইছে নেকি কোনোবা এনেকুৱা পিকনিক স্পট যেনেকুৱা আপোনাৰ
হয়, মইতো মানে, তেনেকৈ বেছি ফুৰিবলৈ নাযাও মানে ওচৰৰ মই আগতে চৰলপাৰা নামৰ এখন ঠাই আছে কোকৰাঝাৰ ডিষ্ট্ৰিকটৰ তাতে গৈ পাইছিলো মানে, তাতেও তেনেকুৱা মানে, বহুত ভাল লাগে আৰু গৰমৰ দিনত গৈ তাতে ন আছে নদীৰ পানী মানে, ঠাণ্ডা ধুনীয়াকৈ বৈ আহে আৰু বতাহো লাগি থাকে তাতে মানে বহুত মানুহে যায় তাত চ' তাতে গৰমৰ দিনত যাবলৈ বহুত ভাল হয়, আৰু এ, হয়।
ময়ো দেখা পাইছো এইটো মোবাইলত বহুত ধুনীয়া ময়ো যাই পোৱা নাই একবাৰ যাম, আৰু কেতিয়াবা টাইম পালে
হয়, হয়, নিশ্চয় যাব
অ', ৰু আপুনি অসমৰ বাহিৰে ক'ৰবাত ফুৰিবলৈ গৈছা নেকি?
হয়, মই অসমৰ বাহিৰত মেঘালয়তে ফুৰিবলৈ গৈ পাইছো মানে তেনেকৈ বহুত দূৰলে নহয় আগতে কৈছিলো তাত মানে, এখন ঠনৰ ন পাহৰি গলো কিন্তু লাইট লুম বুলি কয় নেকি সেইখন ঠাই তাতে গৈছিলো মানে লগৰ বিলাকৰ লগত তেনেকে ফুৰিব গৈছিলো ভালে লাগিছিলে তাৰ তাতকৈ তাতেও ঠাণ্ডা হয়, জোগা মানে। বহুত ভাল লাগে, গৰমৰ দিনত যাবলৈ বহুত ভাল হয় মানে। আপুনি গৈছে নেকি অসমৰ
অ, ময়ো গৈছো, মেঘালয় গৈছো, অলপ অৰুণাচল গৈছোঁ ইফালে আৰু আহ ভূটানতো গৈছো।
হয়।
অ, ভূটানটোতো বহুত ভাল জোগা তাতে পুৰা পাহাৰৰ মাজে, মাজে ত, তেখেতলোকৰ ঘৰ আছে ঘৰগিলা বহুত ধুনীয়া। আৰু পাহাৰৰ মাজে, মাজে নদীও আছে। তাতে শিল, বালি বহুত মানে ডাঙৰ, ডাঙৰ আছে। বহুত চাফা মানে পানীগিলাও।
হয়, হয়।
আৰু তাতে মানে বহুত ঠাণ্ডা এ, বতাহ আহে। এতিয়া গৰমত গ'লে মানে বহুত এ, কি হয়াবে ভাল পায় আৰু মানে আৰু তেক লগৰ ঘৰত ত, ডিজাইনটোতো বহুত ভালেই যেনে ডিজাইন আৰু কালাৰিং আপুনি দেখা পালি ও এনেকুৱা ক'বলৈ ইচ্ছা পৰি মানে তাই
হয়, হয়, হয়। অ, তাৰে মানুহ বিলাক কেনেকুৱা হয়, আপুনি অলপ কৈ দিব নেকি মানে খহজ, সৰল হয় নে কেনেকুৱা ধৰণৰ হয় মানুহবিলাক
তাৰে মানুহগিলো বহুত ভালে মানে। আমাৰ মানুহতো তাতে ভাল ব্যৱহাৰ কৰিলে তেখেতলোকক ভালকে ব্যৱহাৰ কৰে। মানে তেখেতলোকৰ বিজনেছ বা কিবাগিলা চব আমাৰ। মানুহ লগতে বিজনেছ হয় মানে তেখেতলৰ ইমান। দোকান বা কিবা, কিবি হোটেল কিবা, কিবি আছে। এই তেখেত লগৰ মানে নিজৰ মানুহ লগত নচলে মানে। সেইকাৰণে তাহোন আহ আমাক গেলি মানে ভালকৈ ব্যৱহাৰ কৰে বা চাই মানে।
হয়, হয়।
আমিও নিজে মানে তাহাক মানে একো আশাত দিব নালাগে সেনে লি মানে তাহন একো নকৰে আৰু ভালকৈ ব্যৱহাৰ কৰিল তাহনো ভালকৈ ব্যৱহাৰ কৰে এইটোৱে।
হয়, হয়, হয়।
ভূটানত মানে বহুত ষ্ট্ৰিক্ট হয়। তাৰ ৰোলচটো মানি চলিব লাগে মানে।
হয়।
আপুনিও তাতে গৈ পাইছে নেকি ভূটানত।
ভূটানতো গৈ পোৱা নাই। মই মানে বাহ আমাৰ এই আমাৰ ৰাজ্যৰ বাহিৰে মই মানে বেলেগত যাইহে পোৱা নাই অকল মেঘালয়ত হে গৈ পাইছো। মানে যাবলৈ মন যায় মানে তালৈকে মানে লগৰ বোলে কিছুমানে গৈ থাকে ন তেনেকুৱা ফটো দেখ দো, পাওঁ। ৰিলচ দেখা পাও, তে, তেওঁওলোকৰ চ, যাবলৈ মন যায় কেতিয়াবা। পিছলৈ মানে তেনেকে সুবিধা পালে নিশ্চয় যাম।
হয়। আমিতো ওচৰৰে হয় আমাৰ পঁচিশ কিলোমিটাৰ মানহে হয় আমি টাইম পালে মানে মাহত দুইবাৰ, তিনিবাৰ মানৰ যাওঁ মানে
হয়, হয়, হয়।
দে আমাৰ টাইমটো এতিয়া হৈ গ'ল। কথাখিনি সমাপ্ত কৰোঁ থেংক ইউ।
অ, ঠিক আছে দিয়ক।